উম কি কৰি আছা?
নি আছো।
বহি চাই আছা নে, মই
ভাবিছো আগয় নাই।
কিছৰ কৰিলা?
হম হা?
দিচন বল ন আগি।
নাই এ মানুহ নাইকিয়া। ঘৰলে গ'ল বোলে।
অ', অ',
কাৰণে নাই তুমি কি কৰি আছা?
সেয়া মাংস অকন আনিছিলে।
অ',
তাকে হেৰি সেয়া ল ক তটা কচি দিলে তো ওলকচি নিচিনা খাই পাইছে নে নাইটো
কোন কচু?
নহয় ওলকচো হেৰি মানে নহয় আৰু অলমকুটা বুলি কয়। এই মানে আলু আলুটো নাখায় ঠাৰি ঠাৰি কেইডালহে খায়।
নামটো শুনিছো দেখা নাই কিন্তু।
উম পচুৰ নিচিনা ভালে লাগে চাই বাৰু।
অ' কিমান মাংস নো?
উ ব্ৰইলাৰ ব্ৰইলাৰ পাহি আকৌ বেলেগ শায় আৰু।
আহ।
ব্ৰইলাৰ কোমল কোমল খাই ভাল পায়হে তাকে মাছো আনিলে যে এইটো অ', তোমাৰ দাদাই মাছখিনি ভাজি দিলে ফল গনাওঁ।
উম, ই পোৱালীটো ই শুলে উম, ই শুলে, ই শুলে?
এ হেৰি কিয় জানো তাতে হেৰিও নাইকিয়া হল যে চাই লচোন নাইকিয়া হৈছে, এতিয়া গাখীৰ কণে পেটো নভৰে উপায় নাই অ', আজি আনিলো আনি পেলাইহে খুৱাই দিব নহল কাইলৈ পৰাহে খুৱাই দিব লাগিব।
অ',
নাই- নাই - নাই। খাবৈ পাৰা নাই হেৰি এ কি কি খুৱাব পাৰিনো আকৌ
তাৰ পিছত সেয়া তোমাৰ মগু, মচু তাৰ পিছতে তোমাৰ আৰু কিবা বুটৰ দাইল। এইবোৰ যে যিকোনো ধৰণৰ দালি বিলাক আৰু। একেলগে আনি লৈ পেলাই তুমি, একেলগে আনি মিক্সিত যদি গুড়া কৰি লোৱা। মিক্সিত গুড়া কৰি লোৱা পিছত তোমাৰ সেই চেৰেলেক যেনেকে ধৰা চামুচ দি পেলাই দুই চামুচ তিনি চামুচ লৈ গৰম পানী দি খোৱা তেনেকে খুৱাব পাৰা নিমখ অকন দি ললেই হ'ল আৰু তাতে।
উম,
বা নহয়।
হেৰিয়ও পাৰিম ন' বুটৰ দাইল আৰু এই মগুৰ হেৰি কি কয় মচুৰ দাইল নহয় আৰু মগু দাইলটো?
মোক বোটাইলে পাৰিবা বুট বুটো দিম বুলি কলে বুটো দিব এই যে শুকান বুটটো যে হেৰি যোই পাই যে কিনিবলৈ।
অ', অ', এই ধৰি পেলাই শুকুৱাই ল'ব লাগিব ন অ', অ', অ', উম, উম,
কোমল কোমল বুত আছে পায় বাকলিটো এৰুৱা অ', অ', চানা বুলি কয় আৰু সেইটো।
উম,
সেইটোও আনি লব পাৰা বা যিকোনো ধৰণৰ দালি আৰু। উতি পেলাই তেনেকে ভাল হেৰি মিক্সিত মাৰি গুড়া কৰি লৈ। তেনেকে দিব পাৰা নিমখ অকণ দি।
তাকেতো তেনেকেও মাজে মাজে দিবগৈ লাগিব। বুটৰ দালি আছিল বাৰু। বিয়াই নগ'লাও হে প্ৰতকটো বস্তু মানে
পেটটো হৈব তেতিয়া।
উম উম, সেইটো কাৰণে বেছি আমনি কৰি থাকে হবলা। এতিয়া ডাঙৰ আহতে এতিয়া ভোকো বেছি লাগি আহিব গাখীৰখনো ক'ত প
ধুনীয়া বস্তু আকৌ মটি দিওঁতেই নিশাে
উম।
কেঁচাাপৰ তেনেকা হৈ যায় ন?
অ',
অ', ক'বহে নোৱাৰে।
শুকোৱা হে নাই ভোক লাগিছিলে কিন্ত। বিস্কুট খৰাই দি দিছিলোঁ, এয়া এইটো নাইকিয়া হৈতে বিস্কুতটো মানে খাব ন' বাকী সেই ড্ৰাইভাৰ এটা অকণ খুৱাই দি দিছো।
বিস্কুত কি হেৰি গা গাখীৰ লগত তেনেকে
নাই নাই গাখীৰ লগত দিয়া নাই। এ হেৰি লগতে পানীৰ লগত গুলি পলে।
গাখীৰ লগত পানী অলপ মিক্স কৰি দিবাচোন নকে দাঁঠ গাখীৰটো দিব নালাগে। গাখীৰ অ' গাখীৰ লগত পানী অকণ মিক্স কৰি। কাৰণ গাখীৰতটো ডাঠ হয় বুলি পেলাই ধৰা দিবলৈ অকণ হে কৰে কিন্তু তাৰ লগত পানী অকণ মিক্স কৰি পেলাই তেনেকে দিব নহয়, আৰু চেনী দিয়াতকে মৌজুলিয়াই ভাল।
অ' তাৰ লগত নহয় এনেও হেৰি মিঠা হয়য়ে বাৰু।
অ' অ' হয় হ্লেও লচোন দি তোমাৰ এই পাৰ্ি যি তেনেকুৱা নিচিনাও দিব পাৰা তেতিয়া মিঠা দিবই নালাগে।
উম পাব নালাগে বুলি তহে মজে বল গৈছো।
ন মাজে সময় দিব পাৰা নহয় একো নহয়।
অ' সতি দিনা নহয় নহয় ন এিন
মাজে সময়ে পাৰা দিবলৈ।
ডাঙৰ হৈ আহিছে এতিয়া লাগ শ হৈছে। হাহটো সেইদিনা ল থ কো এদিন খুৱাই দিলো বাৰু এদিন খুৱাই দিম দিম কওঁতে কৰওঁতে হয়।
উম, ভাল হৈছে নে নাই?
অ' এদিনে দিছিলো। মানে এতিয়া ইমানকে মানে, অ' হৈছে ভাল সিদিনা মানে যেনেকে কাঢ়ি আছিল তাতকে কমিলে। আকৌ এবাৰ আকৌ দিব লাগিব এবাৰ।
আহ দি দিবা। মাজে সময়ে এনেও খাব পাৰি নহয় সৰু ল'ৰা ছোৱালীৰ কফটো ধৰিব নোৱাৰি যে।
উম উম।
আ আম দ দেৰি হ'ব
সেইটো কফটোও ছিঙি আনিব ন হেৰিটো দিলে।
অ' কফ অ' লেটিনৰ লগত বাহিৰ হৈ যায়।
তুলসীটো দিলে তুলসী আকৌ মৌ।
উ উম। তুলসী পাত তুমিও চবাব পাৰ তোন তোমাৰ চৰ্দি তৰ্দি লাগিলেও সি গাখীৰ খাই থাকে ন।
আহ। তুলসী পাতটো ভালেই বাৰু সেইটো হে উ তুলাসী তাতো অক্সিজেনো বঢ়াই উম, উম,
কমিলি আৰু যে এই তুলসী পাতৰ যে যিটো গুটি তুলসী পাতৰ যিটো গুটি যে হয় যে।
অ', অ', অ',
এই গোটেই খিনি যে ছিঙি আনি পেলাই তোমাৰ সেইখিনি ধুই শুকুৱাই পেলাই চাহত দি খাব পাৰিতো।
উম, উম, আনিব লাগিব এই পুৰঠ হ'ব দি দিছো খুজছে বাৰু।
বোলে খোৱা ভাল বোলে মই খাই পোৱা নাই কিন্তু শুনিছোঁ।
নহয় সেইটোত আকৌ সে অ' সেইটো হয় বাৰু সে আকৌ ইয়াত পেচাব জ্বলা কোৱা হয় যে, সেইটো খালেও বোলে ভাল হয়।
মিস্ত্ৰী পানী খাব লাগে পেচাব জ্বলাপুৰাত। তাল মিচৰিটো যে।
উম উম।
তাল মিচিৰি পানীটো।
না দাদা বহুত শুৱে, গৰম হলে সেইটো বেমাৰ হয়।
অ', ৰাতি তালমিচৰি উম, তালমিচৰি পানীত তোমাৰ পানীত তিয়াই থৈ দিবাচোন ৰাতি ৰাতিপুৱা সময়ত খাব দিবা।
উম,
মোৰতো কেতিয়াবা এনেকুৱা হয় যে কেতিয়াবা এনেকুৱা হয় মোৰ পেচাব জ্বলাপুৰা হ'লে এতিয়া লগতে ভাল কৰিব লাগে ন' তেনেকুৱাত কি কৰো জানা পানীগিলাক পাছত চেনি অলপ দুই দুচামুচ মান চেনি ধৰা সৰহকে আৰু দুচামুচমান চেনি দি পেলাই ঘুটি লগতে খাই দিওঁ, লগতে কিন্তু আৰাম পাওঁ দেই।
চেনি আও।
উম, চেনি দিও মই তেনেকে ঠাণ্ডা পৰি যায় লগতে।
উম, তেনেকে শেষ হোৱা নাই সেহে খাইছিল এই চিৰাপ এটা আনিছিলোঁ অ', নামটোহে চোৱা নাই বাৰু হে
অ', চাই থলে হব এইটো আ, কিন্তু এই মিচিৰি পানীটো খাব পাৰা। খাব খুৱাব পাৰাতো। তালমিচৰিটো নকৰে উম, আৰু বোলে তেনেকে খাবল'বলৈ নোৱাৰিলে বোলে তালমিচৰি এ পিচ মুখত লৈ পেল পানী অলপ খাই দিলে তেনেকেও পাৰে। কিন্তু মানে সেই তিয়াই থৈ পিলাই খোৱাতোক বেছি কাম দিয়ে আৰু।
অ', আজি কি আনিছা খাবলৈ?
নাই একো নাই। ক নাই ব।
এ এনে আমাৰো সে এ নিৰামিষে খাম বুলি ভাবিছো ইতে আকৌ মে মাংস নাখায় মাংস নাখ সেইকাৰণে আকৌ আমি গোটেইবিলাকে খাই পেলাই মায়েনো কেনেকেনো নিৰামিষ ভাত খাব হয় বেয়াও লাগে। সেইটো বুলি পেলাই সে মাছো আনিছে এই কচ চকডালৰ কাৰনেহে আনিব লগা হ'ল এনে নানিলে হেতেন। বহুত দিনৰ পৰা খাবও হৈ আছে।
অ',
লৈ আহিলেহে।
মাতটো ৰখি ৰখি আহিছে।
নাই মই শুনিছো বাৰু ভণ্টিয়ে ফোন কৰিছিলে নে তোমালে?
মিচ কল এটা উঠি আছে কৰাহে হোৱা নাই মই।
কেতা কৰিলা মই দিনটো কৰাই নাই আজি কৰিবও, নহয় নহয় তুমি কিমান
অ' মোৰ হেৰি এ দুটাই আছিলে সেই দুটাই কয় কৰি দিলোঁ আৰু।
মই আজি এটাও নকৰিলো এব। কৰিবই নাপালো। এ কৰিম কৰিম বুলি ভাবি থাকোতে এই অ' এতিয়াহে এ হ'ব, মনটোও ভাল লাগি নাথাকিলে থাক দে। হম।
এ এতিয়া মোৰ নাই আৰু আকৌ আহিলেহে, আহা নাই মোৰ এতিয়ালৈ।
সেই তমি কৈ দিছিলা জানো আকৌ আহি দেখোন লগৰ লগত।
উম, নাই আহা নাই এতিয়া আহিব চাগে।
উম,
অলপ পিছত আহিব চাগে।
উম, অলপ সময় ৰ'ব লাগিব হয়।
উম, উম,
বহিলৈ কৰিম বুলি ভাবিছিলো অ, ভাত ভাতকেইটা হল ভাত মায়ে বনাই থৈ গ'ল, এতিয়া মানে চব্জিকণ বনাও আৰু। খন বনালে হ'ব আৰু, অ' আছে। অ' আছে।
উম উম।
সদায় মাছ চাব লৈছো চৰিয়াটো মানে গধূলা হোৱাৰ লগে লগে হে ভোক লগা কাৰণে নিবি চাগে, গাখী অকন খালে আৰু খাই পেলায় কিমান সম থাকিব পাৰে গাখি পানীয়েদি।
দিবাচোন তেনেকেই দিবা।
উম। সনেকে দিব লাগিব।
উম, খিচিৰি বনাই দিব পাৰিব ভাত খাব সেয়া দিয়ে খিচিৰি নিচিনাকি কৰি দিব পাৰিবা আৰু দালি। নিয়মটো কৰিয়ে দিবা ভাত দিয়া ভাত মুখত দিয়া নিয়মটো কৰিয়ে দিবা।
নিয়মটো দিবই লাগিব এতিয়া ডাঙৰ নমাহো হেৰি হ'ল নহয় এতিয়া ইমান খাই থাকিব নোৱাৰিব।
উম।
চেৰলেক্সকণ নো কি আৰু তথাপিও চাহৰ লগত খিচিৰি বনাইডিলে গুৰাকে ন' দাইল কিবা কিবি এনেকে।
উম উম, উম, উম।
বাক অক ইমান সময় থাকিব পাৰেগৈ আৰু।
চাও ময়ো ভাতকেইটা বহাই লংগে। শুনিছা?
ভাত বঢ়াইছা হা।
বহাংগে বোলো।
উম উম। কি চাউলৰ ভাত খোৱানো?
সেইয়া কিনান্তও খাওঁ মই ঘৰ ল মাহতো মানে ইমান নোৱাৰো হ'লেও এতিয়া মানে মাজে সময় খাওঁ আৰু মিক্স কৰি মেলি।
উম উম, সেইৰিটো খোৱা জানো উখুৱা চাউলৰ ভাতটো?
উকা চাউলটো খাও মাজ মাজে মাজে খাওঁ আও।
উ উ, খোৱাৰ পিছত একো নহয় আৰু।
টি খাই, মই ইমান খাব নোৱাৰো মানে।
উম, আমাৰ বিপ্লৱত একে বাৰে ন খাই মানে বহুত বেয়া পায়।
উম,
এ সেইটো বনালে আকৌ হেৰি বনাই দিব লাগিব মাটিমাহ টৰকাৰি তেতিয়া খাব আৰু পিছল পিছল।
মই মাটিমাহে বেয়া পাওঁ।
উম,
খাবলৈ মানুহ আছে খোৱা বেয়াও পাওঁ।
উম, আমাৰ আকৌ মাটিমাহ বুলি ক'লে এতিয়াই বাই মোমায়েকো ভাল পায় ভাগিনীয়েকো ভাল পায় মাটিমাহ বুলি ক'লে একো নালাগে।
অ', অ'।
এই বেমাৰ আজাৰ হৈ থাকে কাঁহপা মাটিমাহ খাব নালাগে সিহঁতে মাটিমাহে বেছিকে বিচাৰি থাকে।
উম।
কি বনাবা এতিয়া?
এ যাওঁ কি বনাইগৈ। আখো নহলে দে হেল্ল' হ'ব দে অ' হ'ব দে।